অ কি কৰিছা?
এ আমাৰ গাঁৱত মানে এন জি অ'ৰ ফালৰ পৰা কেম্প এটা আহিছিলে তাৰ পৰা আহি এতিয়া ঘৰৰ পাইছোহি মানে। মিটিং দিছিলে
অ
এই এতিয়া যে প্লাষ্টিক, প্ৰদূষণৰ কাৰণে যে বহুত এইবিলাক ক্ষতি হৈ আছে। প্ৰদূষণটোৰ কাৰণে তাৰ কাৰণে অলপ মানে মানুহ বিলাকক সজাগ কৰিব আহিছিলে।
অ অ ভালেই কৰিছে সেইটো কিন্তু ভাল পদক্ষেপ হাতত লৈছে।
তাকে মানে এতিয়া গা গাঁৱলীয়া, জেগাতো আজিকালি অ
কলোৱে
হয় হয়। এতিয়া মানে গাঁৱলীয়া জেগাতো প্লাষ্টিকৰ, পৰিমাণটো ইউজটো মানে বহুত বাঢ়ি গৈছে যে তাৰ মাটিৰ বিলাকৰ মানে যোনটো গুণাগুণ সেইটো নাইকিয়া হৈ গৈছে। খেতি বাতিৰ ওপৰতো প্ৰভাৱ পৰিছে মাটিৰ,
চঙক সকলোৱে সকলোৱে মানে মানে বুজি ল
তোমাৰ মাতটো কিবা অলপ লাগি লাগি আহিছে। হেল্ল'। হেল্ল'।
অঁ।
হেল্ল'।
অঁ' মাটিখিনি হৈছে পানী
হয় হয়, এই মানে বহুত সমস্যাৰ সৃষ্টি হৈছে প্লাষ্টিকৰ প্ৰদূষণটোৰ কাৰণে মানে।
সেইটো
বেলেগ জীৱ-জন্তু বিলাক
টো দি পেলাই, মানুহকেইটাই অঁ'
হয়।
জীৱনটো সেইবোৰ ইমান ভাল নহয়।
খেতি বাৰীও মানে প্লাষ্টিক গোটেই মাটিটো বিনষ্ট কৰি পেলাই মানে তাৰ যোনটো গুণাগুণ নাইকিয়া কৰি দিয়ে যে সেইকাৰণে মানে বহুত মানুহবিলাকৰ সেৰি হৈ গৈছে।
উমঁ' হয় হয়, এতিয়া শুনিছানে?
এতিয়া শুনি আছো বাৰু।
অঁ। সেইখন মিটিং দি দিছে ভালেই হৈছে কিন্তু দেই এতিয়া মানুহে সেটো মানে বুজি পাব। যে প্লাষ্টিকটো আমাৰ কাৰণে কিমান বিষাক্ত বস্তু।
সেইটো হয় মানে এতিয়া চৰকাৰেও এইটো কিছুমান নিয়ম বান্ধি দিব লাগে মানে এনেকে দিলে মানুহ বিলাকে এই চবেই মানি নচলে, চৰকাৰে কিছুমান নিয়ম দিব লাগে যাতে মানুহবিলাকেও অকমান মানি চলে। মানুহ বিলাকে নিজেও অকমান মানে চিন্তা কৰিব লাগে।
প্লাষ্টিকৰ মানে পলিথিন বেগটো একেবাৰে বেণ্ড কৰি দিব লাগে। মানে এ কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ দিব লাগে মানুহক।
অঁ' এনেকুৱা কাগজৰ বেগো পায়।
আৰু সেইবোৰ মানে পচি নাযায় ন' বেগটো প্লাষ্টিকটো পচি নাযায়। এইবোৰ মানে একেবাৰে নাইকিয়া হৈ নাযায় যে সি বহুত বেয়া কৰে। আৰু এতিয়া এনে- কুৱা হয় ডিচ চিচবোৰ চাহ খোৱা ডিচপজেল সেইবোৰত মানে মানুহে গৰম বস্তুটো খালে বহুত বেয়া। কিন্তু মানুহে মানে এ বিয়া হওক কিবা হওক তেনেকুৱা বোৰে আনে কিন্তু সেইবোৰত গৰম বস্তু দিয়াৰ পিছত আমি সেই প্লাষ্টিকৰ মানে বেয়া সেইখিনিয়ে আমি খাওঁ পেটলৈ গুছি যায়।
হয় হয় হয়।
সেইফালৰ পৰা বেয়া, বেয়া হয় এইবোৰ অলপ চকু দিব লাগে।
সেইটো হয় বাৰু অঁ'।
উমঁ' প্ৰত্যেকজন মানুহেই মানে সেইটো প্ৰতি সজাগ হ'ব লাগিব।
এইটো মানে মানুহ বিলাকে নিজেও অকমানটো ভাবিব লাগে।
অঁ' প্ৰত্যেকজন মানুহে মানে সজাগ হ'ব লাগিব সেইটোৰ ওপৰত।
হয় হয়।
এনে, এখন, দুখন গাঁৱত দি নাম এইবোৰ, সকলোতে এইটো ব্যৱস্থা কৰিব লাগে।
সেটোৱেটো চৰকাৰ ফালৰপৰা কিছুমান নিয়মটো বান্ধি দিব লাগে মানে, তেতিয়া মানুহ বিলাকে মানি চলিব।
উম, আৰু এই প প্লাষ্টিকৰ পলিথিন বেগটো, সেইটো মানে এইটো বেচিব নালাগে দোকানবোৰত।
হয় বাৰু, এতিয়াও কিছুমানে চিপছ-টিপছ খাই পেলাই এইটো ৰাস্তাত পেলাই দিয়ে, ৰাস্তাত এইবিলাক কুকুৰ হওক বা ছাগলী-গৰু হ'লেও মানে পটকৈ খাই দিয়ে এইবিলাকত তেহেতও বেমাৰ-চেমাৰ হয় কিছমান মিত মৃত্যু মুখত পৰি যায় তেনেকে।
হয়, হয়। মাটি উৰ্বৰা শক্তিটো মানে কমি যায়। এতিয়া এনেও মাটিবোৰ আগৰ দৰে হৈ থকা নাই।
সেইটো, এতিয়া কাৰণে আজিকালি মাটিবিলাকত খেতিও নহয় ভালকে।
অ', প্লাষ্টিকৰটো সেইটোৱে কিন্তু আজিকালি মানে এনেকে, গৰু হাল বাই পেলাই তেনেকুৱা মানে খেতি নকৰে যে। গৰুৱেটো হাল নাবায়েই ট্ৰেক্টৰ লগোৱাত
ট্ৰেক্টৰ তাৰপৰা মানুহে যিবিলাক সাৰ ব্যৱহাৰ কৰে, এবাৰ সাৰ মৰা পিছত তাৰ মাটিৰ গুণটো নাইকিয়া
উম, সাৰ প্ৰয়োগৰ ফলতো মাটিখিনি বেয়া হৈ যায়।
হয়, হয়।
সাৰ প্ৰয়োগ কৰাৰ ফলত, মাটিখিনি বেয়া হৈ গৈছে। নাই এনেও আগতেহে গৰুৱে, গৰু গোবৰটোৱে বহুত মানে সাৰ হয়। কিন্তু এতিয়া গৰু গোবৰতকেও যিখিনি মানে, আপোনাৰ হেৰি সেইখিনি আনে।
আজিকালি আমাৰ মানুহে মানে গৰু নোপোহে, গৰু পুহিলেহে গৰু গোবৰটো সাৰটো পাব এতিয়া মানুহে চব গৰুৱে নো পোহে এই বিলাক কেমিকেল জাতীয় বস্তুবিলাক আনে।
অ'। সকলোতে কেমিকেলে আজিকালি।
কেমিকেলে, আৰু তাতে আমাৰ মানে এতিয়া ওচৰত সেই ইতা ফেক্টৰীখন আছে, তাৰপৰা যোনটো মানে মাটিৰ যোনটো পুৰি দিয়ে না, তাৰপৰা মানে গোটেই ওচৰত মানে মাটিখিনিও অলপ নষ্ট হৈ যায়।
অ', তাত ধোঁৱাতো বহুত বেয়া।
অ', মানে প্ৰদূষণৰ বিষয়ে মানে অলপ কৈ আছে এতিয়া, গাঁৱৰ জেগাতো মানুহে ভাল বুলি কয়, এতিয়া গাঁৱৰ জেগাটো মানে বেছি হেৰি হৈ আছে।
হয়, হয়। সেইটোৱে, আমি ভাবো গাওঁখন ভাল হৈ আছে, চহৰবোৰ মানে গাড়ী-গোৱা মানে ধোৱা বা প্ৰদূষণ হৈছে, কিন্তু আমাৰ গাওঁবোৰো কেই আমি নজনাকে মানে, বহুতখিনি আমি নিজে প্ৰদূষন কৰি আছোঁ।
সেইটোৱে, এতিয়া চহৰবিলাকত বোলে এনেকৈ মানে মোবাইলত দেখামতে নিলা কাষ নেদেখে এইবিলাক, প্ৰদূষণৰ ফলত এ গাঁৱতে নেদেখা হৈ গৈছে। এতিয়া ফেক্টৰী বিলাক গাঁৱৰ ওচৰ ওচৰত বহি গৈছে, ধোঁৱাৰ ফলত গোটেই বায়ুটো নষ্ট হৈছে মানুহবিলাকৰ বিভিন্ন বেমাৰো হৈছে।
অ', শ্বাস-প্ৰশ্বাসজনিত ৰোগবোৰ সেইকাৰণে, আজিকালি বেছি হ'বলৈ লৈছে।
আজিকালি সৰু, সৰু ল'ৰা-ছোৱালী বিলাকৰে মানে জন্মৰ পাছতে বহুত বেমাৰলৈয়ে মানে হৈ যায়। বেমাৰে হয়।
উম। অ', এনেকুৱা আজিকালি, এ তোমাৰ হেৰি হয়। মানুহ, মানে উশাহ-নিশাহ লোৱা, কষ্ট হোৱা, তেনেকুৱা সমূহ মানে হাৰ্টৰ প্ৰব্লেম। সেইবোৰ আজিকালি বেছি হয় আগতে ইমান তেনেকুৱা নাছিলে।
আগতে হাৰ্টৰ প্ৰব্লেম বুলি মানে শুনিব নাপাওঁৱেই আজিকালি মানে প্ৰতি ঘৰতে তেনেকুৱা। এটা মানুহজন মানে হেৰি থাকেই আও
হয়ঁ হয়ঁ আৰু মানে এইটো এ এইটো বায়ু পানী সকলোবৰে প্ৰদূষণ হোৱা নিচিনা হৈছে আজিকালি। প্লাষ্টিকৰ প্ৰভাৱতো হৈছে।
এতিয়া প্লাষ্টিকটো ব একদম কিমান তোমাৰ বছৰ বছৰ ধৰি নপচেই সেইটো একো মানে সিহঁতে গোটেই মাটিটো নষ্টয়ে কৰি পেলাই। এতিয়া তাত মানুহে খেতি কৰি খাবও নোৱাৰে ভালকে বস্তু।
আৰু এতিয়া দিনক দিনে- প্লাষ্টিকৰ পৰিমাণটো বেছি হৈয়ে গৈ আছে টেমাৰ পৰা ধৰি ছৰ বাকলিৰ পৰা ধৰি। সকলোবোৰ যিটি পা ধৰি চব প্লাষ্টিকেই কাগজৰ নাই। কিন্তু এই কাপোৰৰ পলিথিন বেগটো হ'ব লাগে সেইটো- সেইটো ব্যৱহাৰ কৰিলে আমাৰ কোনো অপকাৰ নহয়।
হয়ঁ বাৰু সেইটো। এতিয়া প্লাষ্টিকৰ সলনি যদি মানুহে কাপোৰ বা পলিথিন জাতীয় মানে এনেকুৱা এটা বস্তু। সেই কৰাহেঁতেন যিটো মানে মাটিৰ লগত মিলি গ'লেও একো নহয় এতিয়া মানে প্লাষ্টিকটো মাটিৰ লগত নিমিলে সেইটো কাৰণে প্ৰব্লেম হৈ যায়।
অঁ সেইটোৱেই অসুবিধাটো। অঁ তাৰ পুৰিলেও মানে তাৰ ধোঁৱাটোৱে আমাৰ বহুত অসুবিধা কৰে।
এতিয়া মানে সেইটো প্ৰদূষণৰ কাৰণে চব প্ৰদূষণ হৈছে এতিয়া প্লাষ্টিকটো। মাটিত পৰি দিয়াৰ লগে লগে খেতি বাতিল হয় মানে কিছুমান এটা বাম খেতি কৰে মানুহে। সেইকাৰণে খেতি বাতি নোহোৱাৰ ফলত আকৌ তাতো আকৌ কেমিকেল প্ৰয়োগ কৰি খেতিটো হোৱাবলৈ চায় মানে এই প্লাষ্টিকটোৰ কাৰণে দুটা দুটা তিন তাৰ মানে বেছিকে হৈ আছে বেয়া প্ৰদূষণটো।
হয়ঁ হয়ঁ!
প্লাষ্টিকৰ কাৰণে খেতিটো নহয় খেতিক আকৌ খেতিটোও ভাল কৰিবলৈ আকৌ তাতো এটা ঔষধ মৰা হয়ঁ।
অঁ হয়।
তাকে আকৌ আমি তাকে খাবই লাগিব নহয় এতিয়া নাপায় বেলেগ বস্তু ভাল বস্তু আজিকালি।
আমি এই ইউৰিয়া সাৰ বা কিবা এনেকুৱা মানে। কৃত্ৰিম ভাৱে বনোৱা সাৰ খিনি আমি মানে প্ৰয়োগ কৰাতকে আমি ঘৰতে কেঁচু সাৰ প্ৰস্তুত কৰিয়ে আমি বনাম। কৰিব পাৰো এই ফলমূলৰ বাকলিয়ে হওঁক আলু পিঁয়াজ বা পাচলি বাকলিয়েই হওঁক। সেইখিনিও বহুত এটা বহুত হে সাৰ হয়ঁ।
হয়ঁ বাৰু আমাৰ দেউতাই আমাৰ দেউতাই বা কেঁচুসাৰটো হেৰি কৰি আছে।
হয়ঁ হয়ঁ কেঁচু সাৰটোত। কামো আছে কেঁচুসাৰ ঘৰতে তেনেকে প্ৰস্তুত কৰিব লাগে আমিতো পেলাহে দিওঁ এইবোৰ। সেইখিনিও বহুত যে এটা মানে দা সাৰ
তাৰ মানে এটা কেঁচু- কেঁচুসাৰটো মানে এইটো এইটো কেঁচুসাৰ বেলেগ মানে এইটো অলপ। মানে কিনিব লাগে এডাল এইকেডাল কেঁচু তাৰপিছত ঘৰত এনেকৈ গোবৰ চোবৰ দি এই মাটি চাটি দি মেলি অলপ থৈ দিব লাগে তাৰপৰা সেইটো সাৰ মানে বহুত ভাল হয়।
অঁ হঁয় হঁয়। যিমান পাৰে সিমানেই প্লাষ্টিকটো মানে বন্ধ। অঁ প্লাষ্টিকটো বন্ধ কৰিবলৈ নিজেও সজাগ হ'ব লাগিব তুমি মানে। তুমি জনাৰ লগতে তুমি আনকো কব লাগিব। যে এইটো বেয়া বস্তু হয়ঁ এইটো সিমান ব্যৱহাৰ নকৰিবা। আৰু সদায় মানে প্লাষ্টিক প্লাষ্টিকৰ মানে বটলত পানী খালেও এই সাঁফৰটো খুলি পেলাই মানে পানী হেৰি কৰি পেলাই সেইটো পেলাব লাগে যাতে বেলেগে আকৌ সেইটো ব্যৱহাৰ কৰিব নোৱাৰে। আমাৰ এতিয়া এ ওৱান টাইম যিখিনি মানে ব্যৱহাৰ কৰিব পৰা বস্তু আমিতো সেইবোৰ থৈ দিওঁ, থৈ আমি গাখীৰ অনা, পানী নিয়া। সেইখিনি ব্যৱহাৰ কৰিবলৈ সেইসমূহত পানী খোৱা আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক। যিটো বস্তু মানে এবাৰ পানী খাবলৈ দিছে কিন্তু অঁ! যিটোত এবাৰ পানী খাবলৈ দিছে আমি সেইটো আকৌ ধুই প্ৰসাৰি থৈ আমি মানে আকৌ ব্যৱহাৰ কৰি থাকো নহয়। আমি এতিয়া জুচ বটল বা পানী বটল সেইখিনি মানে আমি ধুই প্ৰসা আমি আকৌ বেলেগকে ব্যৱহাৰ কৰোঁ।
এতিয়া এ বুজি পালো মানে এতিয়া মানুহে চৰ মানে এফালৰ পৰা আকৌ তুমি বুজি পাইছা তুমি ভাবিছা মই কৰিম। এতিয়া নিজে আৰম্ভ কৰিব লাগিব এতিয়া চোৱা আমুকে বোলে চৰকাৰ ফালৰ কৰা নাই বন্ধ কৰা নাই এতিয়া মই নকওঁ এইটোক ক'লে নহ'ব দে তুমিও বুজি পাইছা ময়ো বুজি পাইছো। আমি নিজে-নিজে
আৰু এটা ডাঙৰ মানুহে-মানুহে আমাক ভুল কৰে আমাৰ মানে ডাঙৰ এটা ভুল কৰে মানুহখিনিয়ে সেই প্লাষ্টিকৰ বটলত গৰম পানী ভৰাই দিয়ে। সেইটো কেতিয়াও কৰিব নালাগে। সেইটো কেতিয়াও সেই কেতিয়াও পিঠা নালাগে মানে আমি একদম বহুত মাৰাত্মক ভুল কৰো সেইটো। প্লাষ্টিকৰ বটলত কেতিয়াও গৰম পানী ভৰাব তাৰ যিটো মানে তাইতে মানে যিটো মানে তাত বিষতকে সেইটো আমাৰ গৈ পেলাই পেটত পৰেগে।
হয়-হয়। এতিয়া মানুহ বিলাকে সেইকাৰণে মানে আগতে মানুহবিলাক যিমান দিন মানে হেৰি কৰি থাকে, সুস্থ হ'বলে থাকে আজিকালি ষাঠি বছৰতোও জীয়াই থকা মানে মানুহৰ কাৰণে টান হৈ গৈছে।
টান-টান। এইবোৰ কাৰণে হৈছে আৰু তোমাৰ খাদ্যৰ কাৰণে। খাদ্যৰ কাৰণেই, মূল বেছিকে হৈছে খাদ্যৰ কাৰণে তোমাৰ এতিয়া চকুৰ প্ৰব্লেমখিনিও তোমাৰ খাদ্যৰ কাৰণেই হৈছে। আজিকালি সেউজীয়া শাক-পাচলি খাবলে এৰিলেই। হয়-হয়।
এতিয়া চব দোকানৰ বস্তু, কেমিকেল দিয়া বস্তু খাই খায়। হয় অ হ'ব দিয়া। তেতিয়া আকৌ ফোন-চোন কৰিবা? অঁ বাৰু ঠিক আছে। না ভাত-পানী খোৱা-বোৱা কৰিলা নহয়?
উম-উম। ভাত খালো অঁ। ভাতকেইটা খাই উঠি আজৰি হৈ এনেই আছিলো। এই বৰষুণো দি আছে। এই চব বোলো ফোন এটা কৰো বুলি কৰিলো।
অঁ! ভালেই কৰিলে এতিয়া ফোনটো কৰাৰ কাৰণে মইয়ো তোমাক দুটামান কথা ক'ব পাৰিলোঁ।
হয়-হয়। সেইটো মইও এটা মানে শিক্ষা পালো।
হয়, এতিয়া তুমিও কিছুমান কথা কৈছা। হয়-হয়। বাৰু তেতিয়া
অঁ! হ'ব-হ'ব।